হেল্ল হে অ শুনিছো শুনিছো ভাল নে?
অ ভাল।
কি কৰি আছিলে? ভাল ভাল। কি কৰি আছে?
আছো এনেই আহি পেলাই ওলাই গৈছিলো কাম বন কৰি এতিয়া এনে আজৰি হৈছো বোলো ফোন এটাকে কৰো।
অ বহুত দিন কথাও পতা নাই ঘৰৰ সকলোৱে ইহঁতকেইটা সকলোৰে ভাল চাগ- কে ন?
অ ভাল ভাল। তোমালোকৰ ভাল?
অ ভাল ভাল। দাদাহঁতৰ ভাল নে?
উম ভাল ভাল, চাহ তাহ, অ দাদা বৌ ইহঁত চবৰে ভাল। বাকি তোমাৰ ঘৰত চব ঠিকে আছে?
অ ঘৰত চবৰে ঠিকে আছে। তাকে যাম যাম বুলি এদিন যাবই পৰা নাই পাই। এইকেইদিন সেই খেতিটো লাগি আছো যে খেতিত এইকেইদিন অহ গৰম বন্ধতে যাম আৰু এই এতিয়া খেতিত লাগি আছো যে খেতি শেষ হ'লেহে যাম আৰু। আপোনালোকৰ খেতিত খেতি চাগে হৈছে চাগে ন?
খেতি হৈছে হৈছে অ।
উম উম আমিও সেই আপ- আমাৰ এই হাল চাল বাই হৈছে আৰু এতিয়া ৰোৱা মেলা কৰিব লাগিব দুই এদিনতে
অ এতিয়াতো আৰু পুৰা খেতিৰে ছিজন ন?
হয় হয় হয় বোৰ মানে ৰোৱা মেলা কৰিবন দিগদাৰ হ'ব এতিয়া তাকে ৰাতিপুৱাই এও এখেত যায়। লগতে এখেতে হাল বোৱাৰ কাৰণে যায় মই আকৌ পাছত সেই পানী চানী পানী জা জলপান লৈ পেলাই যাওঁ আৰু চাহ জাহ জলপান। সেইখিনি লৈ পেলাই দি থৈ আহোঁগৈ তাছপ আকৌ দুপৰীয়া ভাতটো ভাতটো তাতেই খাই দিয়ে নহ'লে মানে হাল শেষ নহয় গে যে অ ঘৰলে আকৌ ভাত খাবলে আহিলে ঘত তে হৈ যায় ও ওম সেইকাৰণে তাতে তাত তাত তাতে ভাত, ভাতটো তাতে দি থৈ আহোঁংগে। আহি অকণমান নিজেও সেইখিনিতে জাকৈ চাকৈ অকণমান বাই মেলি মাছ কেইটামানো ধ- ধৰি আনো, আপোলোকে মাছ চাছ ধৰেগে নে? মাছ চাছ নধৰে? অহ নোৱাৰে নেকি? অ অকণ ট্ৰাই অকণ চেষ্টা কৰিব অসমীয়া সেইখিনি মানে ন-
অ বাকি মানুহে ধৰে বাৰু মোৰ হে সেইটো এক্সপিৰিয়েঞ্চটো হোৱা নাই এতিয়ালেকে।
অ অ অ উম হেৰি কৰিব এইটো ভাল লাগে জানে মাছ তাছ ধৰিলে মেৰিলে। এনেকে জাকৈ, জুলুকি, এনেকে এইবোৰ কিবা কিবি সেৰি থাকে নহয়। সেইখিনিতে মাছ, ধৰি ইমান ভাল লাগে। অ অসমীয় অসমীয়া হেৰি বস্তু অ অসমীয়া সম্পদ আমি সেই খিনি-
ল'ৰা ছোৱালীবোৰে চিনিয়ে নাপায় এইবোৰ।
অ সেইটোৱে সেইটোৱে আগ উ উ সেইটোৱে সেইকাৰণে মই এতিয়া ল'ৰা ছোৱালীকেইটাক পঢ়াৰ লগতে মানে মই সেইখিনি অ অসমীয়া সংস্কৃতিখিনি, সংস্কৃতিখিনিও মই চব শিকাবলৈ যত্ন কৰিছোঁ।
অ তাকে ভালে কৈছে, অ।
তাহাঁতিও তেতিয়া নহ'লে আকৌ অসমীয়া অসমীয়া বস্তুবোৰ লুপ্ত হৈ যাব যে। মই সেইকাৰণে তাহাঁতক হয় হয় হয় এতিয়া মানে সেই দেউত দেউতাক যায় যে পথাৰলৈ লগতে সেই কোৰ মাৰিবলৈ ল'ৰাটোকো পঠিয়াই দিওঁ মানে অকণমান আলি চালি দিব মেলিব সেনেকে পাৰিব তেতিয়া সেইকাৰণে মই পঠিয়াই দিওঁ।
অ স্বাস্থ্যৰ কাৰণেও ভাল আচলতে সৰুৰ পৰা যদি কৰিব পাৰে ন এইবোৰ।
অ'অ'অ', সেই ছোৱালীজনীকো সেই ৰুবৰ সময়ত মোৰ লগতে লৈ যাওঁ।
দেউতাহঁতে এইবোৰ কৰি আছিল কাৰণে ধৰা ভাল হৈ আছিলে সাস তাপ আজিকালি এইবোৰ নাইকিয়া হোৱাৰ কাৰণেহে, আমি বোৰে এতিয়া মাছ-চাছ নাবাচা হলো বা কথাতটো কৈছো আৰু মাছ মাৰিবতো নাযাওঁৱেই বাচিও নাখাওঁ ন। বজাৰৰ পৰা মাছ বাচি কাটি আনিহে খাওঁ আৰু।
অ' সেইটোৱে আমি আকৌ নিজৰ খিনি কৰি আছো দেই। নিজৰখিনি, নিজৰ খিনি আমি মাছ মানে বৰশীও এতিয়া সময় পালে বৰশী বোৱাওঁ বৰশী বাই বৰশীত মাছটো লাগিলে এনেই আনন্দত এটা লাগে নহয়নে, বহুত আনন্দ লাগে।
স খিনিয়ে কৰে, মইহে অকমান, সময়হে পোৱা নোপ পোৱা নিচিনা, বিভিন্ন কামত ওলাই কৰি গৈ থাকো যে।
ইমান ভাল লাগে তাকে বহুত আনন্দদায়ক মানে এইখিনি বস্তু, বহুত আনন্দদায়ক। উম এইখিনিত, আৰু যে জাল বাওতে যে মানুহে জাল বায় যে ন, আৰু এইবোৰ জাল ভাল লাগে এনেকৈ জাল বাই দিয়ে একদম মাছ বোৰ ধৰি সৰু সৰু মাছ , অ' সৰু মাছবোৰ ভাল লাগে আৰু এতিয়া যোনে, এতিয়া যে এই হাল বাই দিলে যে, এনেকে সেইবোৰত, বহুত পুঠি মাছ ওলায়।
অ' পুঠি মাছ বহুত ওলাইছে, বা একদম পুৰা জপিয়াই থাকে, উম।
একদম পুঠি মাছ একদম ভাল লাগে, ডাঙৰ-ডাঙৰ পুঠি মাছ বোৰ যে, অ', আ আগৰ দীনৰ মানুহবোৰোকো জানাই , এইবোৰ খ তেল-চেল নিদিয়াকেইে বনাই নহয়।
অ' সিজাই পেলাই খাই।
অ' মাছৰ দাইলতে একদম গৰম দাইলত এনেকে দি, গৰম দাইলতে হে ক দিয়ে নহয়, এই কি কয় এইটো মাগুৰ মাছটো যে মাগুৰ মাছটো একদম, উ উতলাই দি পেলাই টেঙা দি পেলাই উতলাই উতলাই দিলাই তেনেকৈ খাই সে টেষ্ট লাগে আকৌ, তেতিয়াওঁ।
অ' আৰু মানে বহুত হেৰি পায়, শক্তি পায় আচলতে, অ'।
শক্তিদিয়ক
দে আমি ভাজি কৰি খাওঁ কাৰণেহে। আমাৰ বেমাৰ আজাৰ বেছি মানে, সেয়াই আৰু ধৰা আগৰ দিনৰ মানুহতকেতো অ' আগৰ দিনৰ মানুহতকেতো আমি এতিয়া তেনেকে নাখাওঁ ন। অ
আমি এতিয়া আৰু এনেকে এটা বস্তু কি চৰ-চৰি বনা বুলি কয় যে কেৰাহীতে এনেকৈ দি তাতে নেমু দি পেলাই
অ' পানী অকণ ছটিয়াই নেমু ছটিয়াই থৈ দিব লাগে। নেমু অকণ, পানী অকণ নাই কাষে-কাষে দি থৈ দিব লাগে তাৰপাছত চট চটকে ফুটে আৰু, ধুনীয়া লাগে খাই মাছ।
অ', অ-অ সেইটো সেইটো, সেইটো পুঠি মাছ আৰু সৰু-সৰু মাছবোৰ কৰে হয় নহয়।
অ' ভেচেলি মাছ, পুঠি মাছ, এনেকুৱা, উম।
এ সৰু-সৰু মাছবোৰ
আজিকালিতো পাবলে নাইকিয়া হৈছে এইবোৰ ন, মাছ, এই পুঠি মাছ, ভেছেলি মাছ, এইবোৰ পা পাবয়ে নাই। অ' গাঁৱতো লাহে লাহে অকণমান কমিছে, তথাপিও পোৱা যায়।
অ' পোৱা যায় পোৱা যায় আৰু ধৰা হেৰি-ছেৰি এতিয়া ধৰ গৰৈ মাছৰ পিটিকা, সেইখিনিও
অ' ভাল লাগে, ভাল লাগে কচ, ঢেকীয়া, গৰৈ মাছৰ পিটিকা, অ' অ। এনেও আমাৰ ধৰা অসমীয়া মানে, খাদ্য সম্ভাৰটো বহুত বহুত পুষ্টিকৰো আছিল, ভালো আছিল, উম-উম।
খাৰলি, মাটিমাহৰ খাৰলি খা অ খাৰ দি বনোৱা আকৌ খাৰলি মা
অ। এতিয়া গাজ টেঙাটো কিমান উপকাৰী ন, আমি এতিয়া নাখাওঁ নহয় যেনেকে খাব লাগে তেনেকে নাখাওঁ। খাওঁ।
খাওঁ খাওঁ, খাৰ খাৰ দিয়াত মাটি দাইল আকৌ যে অমিতা দি বনাই, বৰ সোৱাদযুক্ত হয় আকৌ।
অমিতা খাৰ, গাজ টেঙা সেইবোৰ আৰু এতিয়া লাহে - লাহে
খাই এইবোৰ বহুত বেছি ভাল লাগে।
ভাল লাগে ভাল লাগে। এতিয়া বাহিৰতো ধৰা অসমীয়া সেই যে মাষ্টাৰ চেফত গ'ল যে সিহঁত কিটা সিহঁতেটো অসমীয়া খাদ্যটো লৈয়ে গ'ল ন, অ হাঁহ আৰু কোমোৰা। পিছত পইতা ভাত এইবোৰ বাহিৰলৈকেতো এতিয়া তেনেকে গৈছ চে আগতেতো মানুহে গমেই নাপাইছিলে।
উম, এতিয়া পঁইতা ভাতটো বহুত অঁ অসম এতিয়া পঁইতা ভাতটো বহুত উপকাৰী নহয় বহুত স্বাস্থ্যৰ কাৰণে বহুত ভাল।
অ চাপোন্নবিধ নে কিমানবিধ বোলে তাত যিমানখিনি ভিটামিন মানে ভিটামিন - চিটামিন মেগনেছিয়াম, জিংক যি আছে চব তাতে আছে। অ কিন্তু সেইয়াই আৰু পঁইতা ভাতটো মানে যোনটো অলপ যে টেঙা - টেঙা ভাৱ সেইটো হ'ব লা য়াও তেতিয়াহে ভাল হয় স্বাস্থ্যৰ কাৰণে, অ অ তেতিয়া ভাল হয়।
টি খাই বৰ ভাল লাগে।
সেইটো খালে খাব পাৰিলে বহুতেই ভাল।
উম, বহুত ভাল আৰু ভূত জলকীয়া লৈ পায় সেনেকে খালেও ভাল লাগে, সেইটো তেওঁ এটা দৰৱৰ কাম কৰে খু পিতিকা। আৰু এইটো কচু লগ উম সেই সে উম উম আৰু খৰিছে কি কয় এইটো? খৈছা না খাৰলি নেকি খাৰলি খাৰলি উম।
খাৰলি বুলিও কওঁ।
অঁ অঁ। আমি খাৰলি বুলি কওঁ, অঁ কঁঠাল গুটিৰ লগতে বহুত ভাল লাগে। বহুত আও বহুত সোৱাদযুক্ত হয় আকৌ ন।
উম মাছ - মাংস দৰকাৰেই নাই।
অ সেইটোৱে মাছ - মাংসতকে তোমাৰ হেৰি আমাৰ এই অসমীয়া যে থলুৱা আহাৰবোৰ খাইহে বেছি ভাল লাগে। উম খোৱাও ভাল, তোমাৰ এতিয়া মানিমুনি, মছন্দৰী সেইখিনিও ভেদাই লতাও সেইখিনিও ইমান ভাল লাগে সেইখিনি খাই।
অ সেই মাছৰ লগত বনাই খাইও ভাল লাগে সৰু - সুৰা মাছৰ লগত।
অ সৰু - সৰু মাছৰ লগত টেঙা জোল টেঙা দি পেলাই আকৌ হেৰিও খাই ভাল লাগে উম এইটো কি কয় পাহৰি গৈছোঁ নামটো। ঢে অ ঢেকীয়া দিওঁ খাব পাৰি, ঢেকীয়া, কচু দিও খাব পাৰি। উ'ম।
মানে কৈ থাকিলেতো শেষ নহয় বাৰু হুহু অ তাকে।
টেঙেচ তেঙ
অ সেয়া।
টে টেঙেচি দি মাছৰ জোল তেনেকৈ খায়ো ভাল লাগে ন?
ভাল লাগে ভাল লাগে অ, আহিবা এদিন লগে ভাগে খাব লাগিব এইব
অ যাম, আগতে তোমালোকৰ ঘৰলৈ গৈছো ন, তোমালোকৰ ঘৰত যে ইমান ধুনীয়া বনোৱা খাই ইমান ভাল লাগে ভাল লাগে আৰু গোটেই লগ হ'লে এনেও ভাল লাগে ন। তোমালোকৰ খুৰা খুৰীৰ পৰা আদি কৰি সকলো লগত আগৰ পৰা ইমান ঘৰুৱা সম্পৰ্ক আমাৰ। সেইকাৰণে আমাৰ মাহঁতেও-মাহঁতেও কৈ থাকে আপোনালোকৰ ঘৰ তোমালোকৰ ঘৰৰ কথা। ইমান ভাল লাগে একদম ঘৰুৱা একদম।
কাম বন হেৰিঅত লাহে-লাহে বস্তুটো অকণমান হেৰি হৈ যায় যে। তথাপিও এই গৰম বন্ধ চম বন্ধ পালেহে লগ খোৱা যায় আৰু।
আৰু গ বন্ধত যাম বিয়া সবাহ সবো লগ
অ সেইবোৰতহে লগ পোৱা যায় অ এনেইতো আজিকালি সময়ে নাইকিয়া নিছিলা ন। ফোনতহে কথা পতা হয়।
উলিয়াই মেলি আমি মিতিৰ কুটুমখিনি ৰখাব লাগিব আৰু ন।
ৰখাব লাগে ৰখাব লাগে অ নহলে চিনা পৰিচয় নাইকিয়া হৈ যায়গে। সেটোৱে কথা আৰু ল'ৰা ছোৱা ছোৱালী বোৰে বিশেষকৈ চিনি নোপোৱা হৈ যায় যে এইটোৱে দিগদাৰ।
অ সেইখিনি চিনাকি হৈ মেলি ল'ৰা ছোৱালীখিনিও।
অ সেইয়াই।
তেতিয়া ভাল আৰু ল'ৰা ছোৱালীখিনিয়ে
হয়।
বহুতখিনি মানে মানুহখিনি চিনাকি হ'লে নিজৰ
অ তেতিয়াহে গম পাই ন এই কিন্তু কোন কেনেকুৱা কোন কাৰ লগত কেনেকুৱা সম্পৰ্ক আছে সেইবোৰ। গম পালেহে আগলেতটো সম্পৰ্কতটো থাকে।
অ সেইটো সম্পৰ্কটো বজাই ৰাখিব লাগিব আমি-আমি যদি আমি ডাঙৰখিনি সেইটো দেখুৱাব লাগিব দেখুৱালে তাহা বুজি পাব সেইকাৰণে আমি-আমি সকলোৱে মানে মিলি মেলি থাকিব লাগিব৷ নিজৰ ককাই ভাই বাইে ভনী গোটেইখিনি একেলগে৷
উম সেইটোৱে।
সেইটোৱে আমি।
নহ'লে যি এতিয়া য মানে এতিয়াতো বেক-বেক মানে এটা পৰিয়াল সেই দুটা তিনিটা মানুহৰ মাজতে সীমাৱত বদ্ধ হৈ গল ন পৰিয়ালবোৰ গতিকে
এতিয়া যৌথ পৰিয়াল থাকোঁতে ইমান ভাল লাগে আমাৰ ককা আইতা। ককা আইতাকে প্ৰমুখ্য কৰি উম৷
আমাৰ যৌথ পৰিয়ালে অ-অ৷ ইমান মানুহ একেলগ হৈ যায় মানে৷
তোমা লগত কথা পাতি বহুত ভাল লাগিল আকৌ কথা পাতিম৷ ন পাঁচ
অ নিশ্চয়-নিশ্চয় অ নিশ্চয় পতিম অ৷ উম ধন্যবাদ